অহ ভণ্টি, ক'ত আ, এয়া অহ ঘৰতে আছা উম মেলা চাব গৈছিলা
অ গলো মেলালে সেইদিনা, আমাৰ আকৌ মাহীহঁতৰ ঘৰ নহয়
অ।
খোৱা বোৱাকে মাতিলে।
অ'!
মাহীহঁতৰ ঘৰো আছে তাতে আকৌ মামাহঁতৰ ঘৰো আছে। আঠ ঘৰ।
হু! হু! হু! হেৰিত দলৈছুবাত।
দলৈছুবা, আঠ ঘৰ মানুহ।
অ, কিমান খালা? আঠ ঘৰ মানু্হ।
মানুহত সেই দুঘৰ মানত চাহ খালো। দুঘৰ মানত সেই ৰাতিও ৰাতি এঘৰত খালো। দিনত এঘৰত খালো। তাৰপিছত আকৌ, কালি আক বন্ধ যে কালি গ'লো। কালি সেই আকৌ বাকী গিঘৰত বেয়া পাব যে, আকৌ গোটেইকেই ঘৰত সোমাই চাহ অকন অকন খাই আকৌ এঘৰত ভাত খাই আহিছো।
অ। বাঙিয়া মেলা, খুৱ ডাঙৰ কে হয়। ন।
কে হয় ডাঙৰকে হয়।
উম! মই গৈ পোৱা নাই।
গৈ পোৱা নাই ন?
উম এবাৰো গৈ পোৱা নাই।
অ' ডাঙৰকে হয়। বহুত ডাঙৰ মানে ইমানেই ভিৰ হয় আপ পোনা এইবাৰটো একেবাৰে আপোনাৰ জোনবিল মেলাৰ নিচিনা একেবাৰে ভিৰ পুৰা ৰাস্তাবোৰ ব্লক একেবাৰে গাড়ী মানুহ বাইক।
উম!
বহুত ভিৰ।
কিহত গ'লা তোমালোকে?
আমি যাওঁতে এ আমাৰ মামাহঁতৰ গোটেইখিনি ওচৰতে নহয় এঘৰত স্কুটি লৈয়ে গ'লো। গাড়ী আনিবলৈ উলিয়াবলৈ অ সুবিধা হ'ব বুলি। তাৰপিছত সেই, এঘৰতে থলোঁ আৰু থৈ পেলাই গোটেই কিঘৰতে খোজকাঢ়িয়ে ঘূৰি মেলালকো হে নিবলৈ নিদিয়ে নহয়। আকৌ, বাইক চাইক। খোজকাঢ়িয়ে যাব লাগে।
মিতি মানুহ পাবা ওচৰত এনে মেলাখন
অ আমাৰ ঘ মাহীহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয় মামাহঁতৰ ঘৰৰ পৰা এ মানে মানুহ বহুত গৈয়ে থাকে যে যোৱা যেনেই নালাগে
অ', চব খোজকাঢ়ি যায়।
হা
খোজকাঢ়ি গৈ থাকে।
ক'ত খোজকাঢ়ি যোৱা চব খোজকাঢ়ি যায়
অ
আপোনাৰ আঠটা বজালৈকে ৰাখিছে মেলা।
হে', ইমান
ইমান টাইমলৈকে ৰাখিছে তাৰমানানে কি হয় গাঁৱৰ মানুহখিনি যাব শুবলৈ নাপায় আলহী দুলহী আহে যে আৰু কমিটিয়ে ধৰক দু দোকান বিলাকৰ পৰা পইচাও খাই যে।
উম
সিহঁতো লাভ নহয় সেইটো কাৰণে
উম',
কিবা আঠটা বজালৈকে দিছে মেলা
অ দোকান নাযাও ধেৰ হ চাই লওঁ
ঢেৰ হয় মানে।
অহ ', কি কি ওলাই বাহি বালি উলাই। না হে
পানী ওলাবৈ বাঙি ওলোৱা কাৰণে বাঙিয়া মেলা
অ অ আৰু অইন বস্তু ওলালে
কোৰ কানিৰ পৰা আদি কৰি চেন্দেলৰ পৰা আদি কৰি ফল মূলৰ পৰা গোটেই ওলাই আৰু
আহে আৰু কাপোৰ কানিও ওলাই
চব ওলাই।
অ
চব ওলাই আপোনাৰ মিঠাই অ মানে মেলাত যি এতিয়া ধৰক আমাৰ হেৰিত যি ওলাই চকু এইবাৰতো চকু হেৰিও আহিছে আপোনাৰ এই সৰু ল'ৰা ছোৱালীয়ে খেলা
উম অ মই যাম বুলি ভাবিছিলো এবাৰ তাৰ পিছতেই এইয়া এইকিজনী নোযোৱা হ'ল আমাৰ মোৰ লগ কিজনী
অহ
যাম আ এবাৰ চাই আহিম গৈ
অ ভাল লাগে মানুহ ইমানখন এখন সমাজ ন ডাঙৰ বাঙিয়া মেলা বুলি কলে বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে চাবলৈ
অ গাই লৈ লৈ আহে আও
যেনেকে এতিয়া জোনবিল মেলালৈ যাওঁ দূৰ পৰা আমাৰতো দূৰে হয় দিয়কচোন
অ অ
তেনেকে বাঙিয়া মেলা চাবলৈকো মানুহ বহুত দূৰৰ দূৰৰ পৰা আহে
উম অ মই বোলো এবাৰ যামা চাই আহিম গে আৰু গৈ পোৱা নাই
দৌম দৌম বালি ওলাই
উম দাম কম নেকি?
অ দামবো কম এই আমাৰ থলুৱা মানুহ খিনিয়ে খেতি কৰে যে এইবিলাক সেই মেলাতে বিকে
উম উম এবাৰ পাইছিলো হেৰি বেঙিয়া মেলাতো আগৰ দিনে বোলে ইংৰাজ বিলাক যে আহিছিলে ইংৰাজ বিলাক আহি আহি পেলাই বোলে তালৈ গৈছিলে সেই হেৰিতে দলৈচুবা তালৈ তেতিয়া বোলে উ মানুহ খোপা বোলে ধেই বাঙি কৰি কৰি এনেই গৈছে খাবলৈ কৰিবলৈ কোনো মানুহে ক নেখায় এইবিলাক চবৰে ঘৰে ঘৰে হয় ন কোনেনো খাব তাৰপিছতে বোলে সিহতে কৰিলে কৈছে ইয়াতে এখন বজাৰ বহে খাই দিওঁ বজা বহালে মা অ', আহাৰ পিছত কৈছে বচ বেচাও যাব এতিয়া মানুহ খিনিয়ে এটা হেৰি পাব ন পইচা পাতি পাব আৰু কষ্ট কৰা ফল এটা, সেইকাৰণেহে বোলে
অ' হ'ব পাৰে চাগে আৰু মানে বস্তুটোত থৈ দিব পৰা বস্তু টো নহয় এতিয়া তৰমুজ টো দুদিনমান থ'ব পাৰে কিন্তু পকিল বুলি গ'লে সি ফাটিয়ে যায়। আৰু এদিন দুদিনত খালে সেইটো নষ্ট হয় বেয়া হৈ যায়।
উম।
খাব লাগে গৰমত বাঙিটো। খাব লাগে বহুত কাৰণত ভাল। গা ঠাণ্ডা হৈ থাকে বোলে।
উম', মই আকৌ সেইটো গম বুলিহে ভাবো। নহয় চাগে ন?
গৰমত কঁঠাল খোৱা বেয়া। গৰমতটো বহিৰহে কৰে।
অ', কঁঠালটোৱে, সেইকাৰণে গৰম দিনত
অ', সেই বতৰৰ বস্তু বোৰ এতিয়া তেনেকে মিলাই পেলাইতো বনাই উলিয়াইছে।
উম', গৰম দিনত ওলাই কঠাল, সেইকাৰণে গৰমতে খাব লাগে। আকৌ বাাঙিটো গৰমতে ওলাই
উম',।
আমাক খোৱাই নাযায়, তেনেকে বেঙিয়া নাই নাযায়।
অ',
এ আমাৰ ইহঁতেৰ নাখায় যে, মই অকলেনো কি
কিয় গাখীৰ চাখি দি সৰু ল'ৰাই যেনেকে চেনি তেনি দি নাখায়?
নাখায় মই এদিন এটা ৰাখিছিলো বি চিঙ পৰা দহ টকা দি পেলাই। মই খালো মিঠ থৈ গাখীৰ দি এ নাখায় ডোখত হলো বোলো খাবি
এ মিক্সিত মাৰি পেলাই জুচ বনাই পেলাই দিবচোন তেতিয়া খাব চাগে
অ ', তেতিয়া ভাল লাগে আগ এটা দিছিলো এ অ', ইহঁতে থাকোতে দিছিলে এতিয়া এজনী আৰু কি নু খাব।
অ মই তেনেকে মিক্সিত দি পেলাই জুচ বনাই পেলাই দিওঁ এনেই খাবলৈ বেয়া পাই যে গাখীৰ চাখিৰ দি। তেনেকে দিওঁ তেতিয়া খাই তেতিয়া এ তাইক খোৱাতনো ক আৰু এধোক বা দুধোক এ ', দেউতাকে খাই আকৌ মাহঁতো খাই
অ
তেনেকে
উম 'খালে বনাব কৰিব ভাল লাগে ন।
মোৰ বলে মন যায় সেইটো হয়
উম', নাখালে আকৌ এজনী মানুহ কিমান খাম আৰু নহয়।
কাৰণে বনাই খাবলৈও এলাহ লাগে
লাহ লাগে এজনী মানুহ কাৰণে। বনাই খাবলৈ মানে অম বেল আনিছিলো বেল দুটা সেয়া এই ইহঁতে আহিছিলে যে অ মই ম যে নে তাৰ পিছত বেলতো গাখীৰ সেইয়া পাছো চৰপত বনালো চৰবত বনাই বোলো এ বছে বস্তু খাব লাগে খা এ- এ জোক সেৱা আদি উ', কাপতে অকণ অকণ বেগী -বেগী
তেতিয়া খালে।
চিযেয়া খালে
এহ 'ছোৱালী মানুহ যে এলাহ কৰে আৰু নিজে বনাই কৰি খাবলৈ বনাই দিলে সেই তেতিয়া খাব আৰু
উম',
সিহঁতো ঘৰলৈ আহে অকণমান ৰেষ্ট লওঁ বুলিয়ে
অ' ৰেষ্ট ল'ম বুলি আহে অকণনো বস্তু বনাই খাব ন' আৰু নাজানেও এইবিলাক যে এনেকে বনাই খাই বুলি
অ'
কেতিয়াবা মই বনাই দিলে খাইয়ে আ
অ'
এনে নাই পৰি থাকিব তেনেকে বস্তু গেলি-পচি যাব মই নো চোৱালৈকে
উম
খাবলৈ নোৱাৰে আকৌ কল হয় ক'লা সয়া ইমান পৰি থাকে নেখাই তাৰপিছতে মই গাখীৰ দি পেলাই আকৌ জুচ বনাই বনাই দিওঁ খাবি বা গাখীৰ কলৰ জুচ খাব বৰ ধুনীয়া লাগে নহয়
অ'
গাখীৰ দি
অ'
এ এতিয়া এতিয়া নহয় এতিয়া নিজে কৰি নাখায় পিছত য তেতিয়া বিয়া বাৰু হৈ পেলাই ল'ৰা-ছোৱালী এটা তুলিব নিজে তেতিয়া ভুক্তভোগী হ'ব নহয় খাব নিজেও খাব লোক
উম উম তেতিয়া বনাবও লাগিব ন'
উম
এতিয়া মাকৰ ওপৰত খাক, উম খোৱাবই লাগিব আমি আমি যেনেকে আগতে নাহ নকৰো নাখাওঁ ন' এতা
এতিয়া কৰিবই লাগিব উপায় নাই আগতে মাহঁতে নাপাওঁ আগতে মাহঁতৰ ওপৰতে চ চব আৰু দিলে খাম নিদিলে নাখাওঁ। এতিয়া দেখোন নকৰিলে খাবলৈয়ে নেপাওঁ
উম সিহঁতে বিধে বিধে বনাই- দিয়ে নহয় আগতে,
অহ
হ গ হেয়া জুচ চুচ বনাই দিয়ে আকৌ কিবা কিবি বনাই দিয়ে আমাৰ মায়হঁতে
অহ
এতিয়া সিহঁতে দিয়া দেখি এতিয়া আমিও দিওঁ নহ আকৌ আকৌ সিহতে দেখি সিহঁতৰ লৰা ছোৱালীক দিব তেনেকে গৈ থাকি- -লাগিব হয় নে
উম
এতিয়া আমাক দিব লাগে বনাই বনাই আমাক নিদিয়ে নহয় আমি নিজে বনাই খাব লাগিব উম
দিব বয়স হোৱাৰ পিছত তেতিয়া আনি আনি বনাই বনাই দিব দিয়ক এতিয়া কৰিব পাৰা হৈ আছে যে এতিয়া সেইকাৰণে দিয়া নাই তেতিয়া বয়স হ'ব কৰিব নোৱাৰা হ'ব তেতিয়া এনেই কৰি দিবহি দিব দিয়ক আপোনাকে নিদিনো কাক দিব
দিলেহে দেখিম আৰু ন দিয়া হব দিয়া দিয়া ন
অ হব দিয়া